হেল্ল' হেল্ল'
হেল্ল'
অ, দিয়া,
অ, ক।
কামত যোৱা নাই নেকি আজি?
আজি কামত যোৱা নাই ৰবা।
বন্ধ নেকি?
বন্ধ আজি অফ মোৰ।
অফ লৈছা নেকি?
হা?
লৈছা নেকি?
আজি অফ লৈছো ৰবা।
কি কৈছা?
লৈছা নেকি?
ইয়েছ উইক অফ।
অ', অ'। তাকে এটা বিষয় এ তাৰ কথা পাতিম বুলি ভাবিছো। আছিল বন্য পাণী আৰু সংৰক্ষনৰ ওপৰত।
অ', অ', বঢ়িয়া বিষয় কোৱাচোন।
মোৰ মতে তো বন্যপ্ৰাণী কেৱল বন্যপ্ৰাণী মানে কেৱল এটা বনা অঞ্চলৰে অংশ নহয় আৰু। ই আমাৰ মানে পৰিৱেশ আৰু জৈৱ বিচিত্ৰৰ এটা অমূল্য সম্পদ এনে তোৰ মতে কি বুলি আহবা।
মোৰ মতে চা তই যিখিনি কথা কৈছ সেইখিনি ঠিক আছে। এটো পৃথিৱীত থকা প্ৰতিটো জীৱৰ নিজৰ, নিজৰ ভূমিকা আছে দেখোন বাঘ হওক গড় হওক, হাতী হওক, হৰিণ হওক, চৰাই হওক, সাপ হওক, মৌমাখ স, হওক মানে সকলো মিলিয়ে প্ৰকৃতিৰ মানে ভাৰসাম্যতটো বজাই ৰাখে। যদি মানে এটা প্ৰজাতি হেৰাই যায় তেন্তে মানে ইয়াৰ প্ৰভাৱ সমগ্ৰ পৰিৱেশৰ ওপৰত পৰে দেচোন।
অ'। এনে, উম, বন্যপাণী বুলি ক'লে তাৰমানে কি বুজা?
তোৰ বন্যপ্ৰাণী মানে কি আৰু বন্যপ্ৰাণী মানে তোৰ যিসকল যীবোৰ মানে স্বাভাৱিকভাৱে বন হওক, পাহাৰ হওক, নদী হওক জলাশয় মানে প্ৰাকৃতিক মানে বাসস্থানত বাস কৰে আৰু মানুহে মানে ঘৰচীয়া কৰি নাৰাখে যেনে তোৰ গড় হওক, বাঘ, হাতী চিতা, ভালুক, বান্দৰ, হৰিণ বিভিন্ন ধৰণৰ চৰাই আৰু মানে সৰিশৃপ আৰু।
উম। অসম মানে বন্যপ্ৰাণীৰ বাবে বিশেষভাৱে বিখ্যাত হয়নে নহয়? তোৰ মতে।
অ, বীক্ষাত হয় দেই অসমখন বহুত বিখ্যাত বন্যপ্ৰাণীৰ কাৰণে মানে। অসমৰ অৰন্য সমূহত মানে বহু মূল্যবান বন্যপ্ৰাণী আছে। বিশেষকৈ তোৰ আমাৰ কাজিৰঙা এশিঙীয়া গড় এতিয়া মানে তোৰ এছিয়া হাতী বনৰীয়া মহ, বাঘ, সোলোক হোলুক বান্দৰ আৰু তোৰ বহু বিৰল চৰাইৰ বাবে অসমৰ মানে বিশ্বজুৰি জনাজাত আৰু।
অ'। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবোৰতো মানে এই ক্ষেত্ৰত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু।
হয়, হয়। পালন কৰে এই বস্তুবোৰে হেৰি, গুৰুত্বপূৰ্ণ ভূমিকা কাৰণ চা তোৰ সংৰক্ষিত বনাঞ্চলসমূহে মানে বন্যপ্ৰাণীক নিৰাপদ বাসস্থান প্ৰদান কৰে আৰু মানে পৰ্যটন গৱেষণা আৰু পৰিৱেশৰ শিক্ষাটো মানে সহায় কৰে।
তোৰ মতে এনে বন্য সংৰক্ষণ কৰাটো কিমান গুৰুত্বপূৰ্ণ?
ছাৰ মানে প্ৰথমে কবা লাগিলে ই মানে জীৱ বৈচিত্ৰ ৰক্ষা কৰে আৰু তোৰ পৰিৱেশৰ ভাৰাসাম্যতো বজাই ৰাখে। তাৰপিছত তোৰ বহু মানে উদ্ভিদ আৰু প্ৰাণী চিকিৎসা কৃষি আৰু বিজ্ঞানৰ বাবে মানে মূল্যবান আৰু ইয়াৰ উপৰি মানে বন্যপাণী পৰ্যটনৰ জৰিয়তে মানে অৰ্থনীতিতটো অৱদান আগবঢ়ায়।
অ', অ'। আজিকালি বহু বনী প্ৰানী বিলুপ্ত দিশত গুচি গৈছে। তইটো গম পাইছা এইটো কথা। কিন্তু ইয়াৰ মানে মেইন কাৰণটো তই কি বুলি ভবা আৰু?
ইয়াৰ তোৰ বহুত কিতা কাৰণ আছে তোৰ আজিকালি বন বোৰ ধ্বংস হৈ যায়, তাৰ পিছত চিকাৰ কৰে, বহুতে অবৈধ্য চিকাৰ কৰে।
উম।
প্ৰদূষণ, তাৰ পিছত জলবায়ুৰ পৰিৱৰ্তন, জনসংখ্যা বৃদ্ধিৰ কাৰণেও হয় আৰু মানুহে মানে তোৰ আজিকালি যে সময় মানে বনৰ ভূমিবোৰ দখল কৰে, এইবোৰ এটা-এটা মূল কাৰণ। তেনকে তন্দে কৰিছা তাৰপিছত হেৰি ইয়াৰ ফলত মানে বহু প্ৰাণীয়ে মানে নিজৰ মানে স্বাভাৱিক বাসস্থান হেৰুৱাই দিয়ে আৰু।
উম- উম- উম।
সেইকাৰণে আৰু তহতে যিবিলাক জাগাত আছিলি আৰু। এতিয়া যিবিলাক জাগাত আছে, সেইবিলাক আগতে বহুত ডাঙৰ ডাঙৰ বনাঞ্চল আছিল। এইবিলাক ধ্বংস কৰি মানে তহঁতি এতিটা তাতেই আছা আৰু।
নাই আমি তাতেই নাই তহহে পাহাৰত থাকা ততে হাতী চাতি গুচি গুচি এৰি তন্দে ঘৰ সাজাই এনে কলি পাব । আজিকালি মই নকৱেই গম পাইছা।
ধ্বংস কৰি কিনো আহিব নালাগে আৰু চব বস্তু। মানে গম পা, এনেই উম ক।
কি? কি ক'ব লাগে?
বন ধংখ বন বিলাক যেতিয়া ধ্বংস কৰে তাৰ ফলত হাতী বা বঘে কেতিয়াবা জনবসতিলেলৈ আহে না।
মানে চা ইয়াক মানে মানুহ বন্যপ্ৰাণীৰ সংঘাত বুলি কোৱা হয় হা এই বস্তুটোক। এতিয়া মানে বনাঞ্চল সৰু হৈ যায়, তেতিয়া মানে খাদ্য আৰু বাসস্থানৰ সন্ধানত প্ৰাণীবোৰ গাও বা চহৰলৈ আহিবলৈ বাধ্য হৈ যায় মানে।
উম উম। অবৈধ চিকাৰৰ বিষয়ে আমি বহুত শুনা পাও। এই বিষয়ত কি বুলি ভাবা আৰু?
এই বিষয়টোত মোৰ বহুত দুখ লাগে দেচোন। বস্তুত বহুত দুখ লাগে দেই। এইটো মই মানে কিছুমান মানুহে যে, মানুহটোৰ লাভৰ আশাত মানে বন্যপ্ৰাণীক হত্যা কৰি দিয়ে।
অ', সেইটো সেইটো তো তন্তেও কৰিছিলে আগতে।
দাঁত, চিল। আমিতো আগতে গৈছিলো তেন্তে বাৰু এতিয়াও কৰা। তোৰ দাঁত হওক শিং হওক ছাল হওক। তোৰ অন্যান্য অংগৰ বাবে কৰা অবৈধ ব্যৱসায় মানে বহুত প্ৰজাতিক বিলুপ তিৰ মুখলৈ থেলি দিছে।
অ', এইবিলাক ৰোধ কৰিব কাৰণে আমি কি কি ব্যৱস্থা কৰিব লাগিব? তোৰ মতে।
এইবোৰৰ কাৰণে মানেতো কঠোৰ আইন লাগিব, তাৰপিছত বন বিভাগৰ তৎপৰতা। ত' এইটো এতিয়া কৰা দিছোন মই আগতে কৰিছিলো। তাৰপিছত আধুনিক প্ৰযুক্তিৰ মানে ব্যৱহাৰ লাগব। স্থানীয়
আমি যিমান পাৰো গছ গছনি ৰুওঁয়েই, বন্য সংৰক্ষণ কৰো তন্ত এইবিলাক চব মাৰি কিনে পেলাই দিয়ে। বস্তু বিক্ৰী কৰা সেইবিলাকৰ দাঁত চাঁত চব।
হৰিণা মাৰি কৰা মাংস খাইছিলে, মিঠা লাগে বোলে।
কোনে কৈছে?
কলি পাবি বেয়া সেইকাৰনে মই আজিকালি নকওঁ এই, গম পাইছা? দেখাই নাই ব বেটা উম। দেখাই নাই তহন্তৰ কা অৰিণাচালৰে চফা আছে।
অহ', হয় নেকি? হৰিণাৰ ছালৰ চফা। তহঁন্তৰ বিছনা চাদৰখন দেখোন হৰিণাৰ চালৰে। উম, তই কলি বেয়া পাবি। উম।
তই কি এতে তৰ্ক কৰিব খুজিছা নেকি মোৰ লগত।
হে।
হা! তৰ্ক লাগবি নেকি?
অহ, এইবিলাক ৰোধ কৰিব কাৰণে কি কৰিব লাগব?
কিয়া কম মই তোক? তই কি নিজৰ তোৰ জেনেৰেল নলেজ নাই নেকি?
নাই কাৰণেতো তোৰ লগত কথা পাতিছোঁ, জেনেৰেল নলেজ থকা মানুহতোৰ ওপৰত।
এই গিলা মানে কঠোৰ আইন লবা লাগিব হাতত।
অহ, কেনেকা আইনবিলাক। মানে কিছুমান আইনৰ কথা কচোন যিবিলাক কঠোৰ হয়।
কিছুমান আইন মানে কি তহন্তৰ নিচিনা চলি মানে এইগিলাক বনাঞ্চল ধ্বংস কৰিবা গেলিয়ে ধৰি ৰান্ধি ৰাখবা লাগে। কোবাবা লাগে গছত বান্ধি ককললতাক যেনকে কোবাইছিল।
কনকলতাক কোবাইছিল নেকি?
এ মোলাগাভৰু মনত নাই নেকি তোৰ।
জয়মতীকহে পথাৰত বান্ধি থৈছিল।
সেয়ে আৰু জয়মতী কনকলতাৰ ভনিয়েক একে আৰু দুয়ো।
কথা আকৌ মনতেই নাথাকে কওঁ এতিয়া জল্দি কওঁ।
সেইয়ে আৰু কঠোৰ আইন ল'বা লাগে কেইবাৰ কম তোক।
ত' বা বিদ্যালয় আৰু মহাবিদ্যালয়ত বন্যপ্ৰাণী সংৰক্ষনৰৰ ওপৰত অধিক শিক্ষা দিবা লাগে বুলি ভাবা নেকি তই?
দিবা লাগে কাৰণ আজিকালি যদি সৰুৰে পৰা শিকা চলি সোপাক। প্ৰকৃতি আৰু জীৱ-জন্তুৰ মূল্য তেতিয়াহে মানে ভৱিষ্যতে মানে সিহঁতে দায়িত্বশীল হৈ যাব।
উম, আৰু বা সামাজিক মাধ্যমে মানে সচেতনতা বৃদ্ধি কৰা সহায় কৰে আৰু।
অহ, কৰে-কৰে তোৰ সঠিক তথ্য, তথ্যচিত্ৰ, শিক্ষামূলক ভিডিঅ' তাৰপিছত সংৰক্ষণ অভিযান সংৰক্ষণ মানে জৰিয়তে লাখ-লাখ মানুহক মানে সচেতন কৰিব পাৰে।
তোৰ মতে সাধাৰণ মানুহে, মানুহে ব্যক্তিগতভাৱে কি কৰিব পাৰে আৰু? মানে তই এটা সাধাৰণ মানুহ, তই নিজৰ পাৰ্চনেলকে মানে বন্যপ্ৰাণীৰ সংৰক্ষণৰ কাৰণে কি কৰিবা বাৰু কচোন।
তোৰ মানে সেই আৰু আৱৰ্জনা পেলাব নালাগে বনাঞ্চলত, তাৰপিছত পুলি ৰোপন কৰিবা লাগে, তাৰপিছত অবৈধ বন্যপাণী ব্যৱসায়ৰ বিৰুদ্ধে তথ্য দিব লাগে, প্লাষ্টিকৰ কম ব্যৱহাৰ কৰিব লাগে। আৰু বন্যপ্ৰাণী কেতিয়া তোৰ অযথা আমনি কৰিব নালাগে।
উম', উম', উম'। উম, পৰ্যটকসকলৰো কিছুমান দায়িত্ব থাকে ত' বন্যপ্ৰণী সংৰক্ষণ কৰাত।
থাকে-থাকে। তোৰ সেই, তোৰ সিহঁতে মানে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰে গ'লে মানে নিয়ম মানি চলিবা লাগে। জোৰকৈ মানে শব্দ কৰিবা নালাগে। তাৰপপিছত আৱৰ্জনা পেলোৱা বা জীৱ-জন্তুক মানে খাদ্য দিয়াটোও উচিত নহয়।
অহ', অহ'। আৰু জলবায়ুত পৰিৱৰ্তনটোই মানে বন্যপাণীৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায়?
তোৰ মানে উষ্ণতা বৃদ্ধি তাৰপিছত খৰাং বানপানী বনজুইৰ ফলত মানে বহু প্ৰাণীৰ বাসস্থান নষ্ট হয়। কি-কিছুমান প্ৰজাতি নতুন ঠাই বিচাৰিবলৈও বাধ্য হয়। আন কিছু মমানে মানে বিলুপ্তিৰ মুখত পৰে।
উম উম। বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানে বন্যপ্ৰাণী সংৰক্ষণ কৰাত মানে কেনেকৈ ধৰণে সহায় কৰে।
বহুত ধৰণে সহায় কৰিব পাৰে এইটো ড্ৰন আছে জি পি এছ ট্ৰেকিং কেমেৰা ট্ৰেপ। চছেটেলাইট মনিটৰিং আৰু ত ডি এন এ এনালাইচিছৰ জৰিয়তে মানে বিজ্ঞানীসকলে বন্যপ্ৰাণীৰ চলাচল সংখ্য্া আৰু স্বাস্থ্যৰ ওপৰত মানে নজৰ ৰাখিব পাৰে।
উম। অসমত তাৰ ব যিবিলাক বন্যপ্ৰাণী হৈছে সেইবিলাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মানে অসমৰ মানুহে এই বিলাকৰ মানে ভূমিকাটো কেনেকা হোৱা আছিল।
তোৰ মানে বহু গাও তাৰপিছত স্বেচ্ছাসেৱী সংস্থা আৰু বন বিভাগে মানে একেলগত কাম কৰি বহু মানে ভাল ফল লাভ কৰিব পাৰে আৰু আৰু মানুহৰ সহযোগিতা নাথাকিলে মানে সংৰক্ষণ সফল নহয়।
অ' আমি আৰু আমি তাৰ ভৱিষ্যতে মানে কেনেকুৱা ধৰণৰ পৰিৱেশ বিচাৰো আৰু।
মই বিচাৰো মানে, ফোন আহিছে, মই বিচাৰো মানে হেৰি এনে এখন পৃথিৱী হওক যত মানে মানুহ আৰু বন্যপ্ৰাণীৰ দুয়ো শান্তিপূৰ্ণ ভাৱে
হয় অৱস্থান কৰিব পাৰে। আৰু তোৰ উন্নয়নৰ লগতে প্ৰকৃতিৰ সংৰক্ষণকো মানে সমান গুৰুত্ব দিব লাগে।
অ' অ'। স প্ৰকৃতি নাথাকিলে মানে মানুহৰ অস্তিত্ব নাথাকব। আৰু পিছিলে কি মানুহৰ অস্তিত্বতে মানে বিপদ পৰি যাব আৰু।
এ আমিতো প্ৰকৃতিৰ মালিক নহয় না আমি কেৱল ইয়াৰ ৰক্ষক হে।
আহ সেয়ে সেইটোৱে কথা আমি ৰক্ষা কৰো যিমান পাৰো প্ৰকৃতিক ৰক্ষা কৰিব লাগিব বন্য প্ৰাণী বিলাকক ৰক্ষা ৰক্ষা কৰিব লাগিব, কাৰণ সেইবিলাক সেই বন্যপ্ৰাণী বিলাকে চাবৰ কাৰণে আমাৰ অসমলৈ বিভিন্ন স্থানৰ পৰা মে পৰ্যটক বিলাক আহে তাৰ পৰা আমাৰ অৰ্থনীতিতটো আৰু উন্নতি হয়। সেয়ে আৰু যিমান পাৰোৰে বচাই ৰাখিব লাগে ধৰ এ শিঙে গড় বচাই ৰাখিব আমি, অ' তাৰে পিছত গল্ডেন লেংগুৰ যোনটো সোণালী বান্দাৰ বুলি কয়, সেইটো কালাৰ মাজত নোহোৱাইগ সেইটোক বজাই ৰাখিব লাগিব। সেইবিলাক মানে আমি বজাই, মেইনটেইন কৰি ৰাখিব লাগৰ মানে ভষ মানে পৰ্যটক আৰু অতি বেছি বাঢ়িব আৰু।
উম এই মানে চব বস্তু মিলিয়ে তোৰ বন হওক গছ হওক নদী হওক বন্যপাণী মানে চব বস্তু মিলি তো এখন সুস্থ মানে পৃথিৱী গঢ়ি তোলে।
উম উম, সেইটোয়ে। সেইয়ে আৰু মানে সকলোকে এটা কথা ক'ম যে প্ৰকৃতিক ভাল পাব লাগিব বন্য পাণীক শো শোৰক্ষা দিব লাগিব। আৰু পৰিৱেশ সংৰক্ষণতো মানে নিজৰ দায়িত্ব পালন কৰিব লাগিব আৰু।
লাগব এটা নিচে